অ শুনিছা
শুনিছো শুনিছো হে হে অ মই এই এই কাপ কাপোৰ কেইটান ধুবলৈ লৈছিলো তাৰপিছতে ফোনটো বাজাৰ দে তাপা আহিছো দৌৰি উম অ ভালে আছা?
উহ ভাল ভাল
ইমান গৰম এ এ আজি তামাম ৰ'দ দিছে মই বোলো কাপোৰ কেইটামান ধুয়ে দিম উম চুইডা টুইডা অলপ আছিলে গোটাই থোৱা মই বোলো এইকেইদিন মানে বতৰ ভাল নাই। মই বোলোৱা আজি ৰ'দ দুদিনতেই ধুই দিওঁ। তোমালোকৰ ফালে কেনেকুৱা বতৰ উ
বতৰ ঠিকে আছে দিয়া মোটামুটি
অ হেহ
বৰষুণো নহয় ৰ'দতটো আছে আছে বাৰু গৰমতটো আছে অলপ
উ গৰম গৰম তামাম গৰম
অকণমান ৰ'দটো কমিও
অ নাই আমাৰ এইফালে নহয় এইফালে পুৰা ৰ'দ দিছে হে হি
অ কাপোৰ ধোৱা বত বত
কাপোৰ ধুৱা বতৰ
উ বাকি মাহঁতে কি কৰিছে?
মায় কিবা কৰি আছে ভিতৰত কৰি আছে বা তাকে হয় চাগে অত অকৌ দেৰিকও বনাই বাৰু আমাৰ ভাত এতিয়া কেইটা বাজিছে নো ঘাৰটা বজা নাই অ এ হ' বাৰটামান বজাত নাই
অ
তাৰপিছত তাৰিছ মাইনা স্কুল গ'ল
তাই স্কুল গ'লোম
আজৰি আহ তুমি ইতিয়া
অঁ এতিয়া আজৰি এতিয়াৰ পৰা আকৌ ভাতটো বনাব লাগিব বাৰটামান বাৰট মানলৈকে এতিয়া অকমান আজৰি আৰু পানী বনাই কৰি আকৌ তাইক আনিব লাগিব
উম উম উম অ তুমি হেন
অ আনিবগৈ লাগিব তাৰ পিছত আকৌ খোৱাই বোৱাই লৈ অকমান আজৰি পাম তাৰ পিছত আকৌ খুৱাই সিহঁতো খোৱাই বোৱা হলে ধুইব খালি পেলাই তেতিয়া আকৌ নজৰি পাম আকৌ সন্ধিয়া চাহটা
পোৱা নহলে ভালকে
মানে তাৰ মাজতে যিখিনি সময় পালো আৰু সেইখিনি সময়ৰেষ্ট
ভনিয় নো
হোৱাৰ পিছ অণ অসুবিধা
হয় হয়
তাৰ মাজতে যদি মিলাই পেলাই অকমান ৰেষ্টটো নিজে মিলাই লব পাৰো আৰু তেতিয়া মিলাব পাৰো আৰু নহলে আলহী জুলহী আহিলে সেইটোও নাইকিয়া হয়
সেত্ৰ নাইকিয়া হয়
হৈছ সেয়াইতো জীৱন ন
সেয়াই জীৱ ন
উ
কৰিবই লাগিব তেনেকেই কৰিছে
তোমালোকৰ ফালে মেলা বিলাক হয় ন বহাগ মাহত যে বহাগ মাহ হৈ গ'ল বাৰু
অ মেলা হৈছেতো আমাৰ হৈ গ'ল ইয়াত
আমাৰ এইটো চাইডেও বহুত মেলা হয় বহাগ মাহত বত
অ গোঁসাই উলিবা হৈ গল সেইদিনাখন আ উম মানে বৰষুণ নি ইফালে ম লা, আলহীও আহিছে ইমান- সুবিধা হৈছে
বৰষুণো দিগদাৰ লাগে লে ন আলহী চালহী বেছি হলে
আলহীও আহিছে বৰষুণো
উম, ইন্টাৰ
তাৰপিছতে আও তেনেকে আও মেলা মই মেলালে নগলোগে মানে বৰষুণ হোৱাৰ কাৰণে
অ'
এ ইমান বৰুষুণত যাব ক'ক ভাল নালাগিলে ইটো সিটো মানুহো আহি আছে। যে নষ্ট হয় বোকা গোটেই মেলা খালি গোটেই বোকা
উম উম উম
সেইটো কাৰণে মই বোলো যাবও ভাল নালাগিল আৰু তাইকো লৈ পেলাই বোলো আকৌ বৰষুণ আহক টিটিব লাগিব খন আকৌ জ্বৰ চৰ, বৰষুণত সেইটো কাৰণে বোলো নাযাও অ, ঘৰলৈ অহা মানুহক এ কিবা কিবি আনিলে মিঠাই চিঠাই কিবা কিবি কিনি নিজেই আনিলেই ঘৰলে
উম উম
সেইটো কাৰণে আলহী দুলহীকে সোধা সোধা কৰিলো আৰু
আালে কৰিলা, আলৈ খিনি শুশ্ৰষা হল ন
তাকে বেয়াও নাপালে মই যদি গলোগে হয়, পিছত আলহীখিনিয়ে বেয়া- পালে হয়, উম ঘৰত বোলে আহিলোঁ মানুহ নাই মায়েও নোৱাৰে যে তেনেকে ম থাক- লে মানে মা অকণ
তেখেতৰ গা কেনেকুৱা এতিয়া?
এতিয়া বৰ্তমান ঠিকে আছে বাৰু হ'লেও মানে ইমান এইখিনিৰ পৰা সেইখিনিলে পতককে যাব নোৱাৰে ধৰক উ তেনেকুৱা ধৰণৰ- খোজটো বেছিকে কাঢ়িব নোৱাৰে
অ
তথাপিতো মানে লাহে লাহে পাৰাখিনি লাহে লাহে পাৰা খিনি মানে হেৰি হয় সেইটো কাৰণে নামটো
ক
আমাৰ গা মোৰ বৰ্তমান ঠিকে আছে ভালেই গোটেই কেইটাই
এইবাৰ মা মাইনাচ চছেভেন পালে ন তোমালোকৰ মাইনা
উম
তাই হেৰিতটো পাৰ্চেন্টেজ ভাল ন পঢ়াত ভাল তাই
পঢ়াত বৰ্তমানকে ভালে আছে
উম!
একো ডাঙৰ হৈ আহিছে নহয় সেইটোহে ভয় ডাঙৰ হৈ আহিছে কাৰণে কিজানিবা পঢ়াতো বেয়াহে হৈ যায় কেনেকে লগৰ খিনি ইমান মানে মই হেৰি নেপাওঁ
তাই মিদিয়াম টো আছিছ ন ইংলছ মিদিয়াম স্কুল খন অ এচামিচ এ আমিছ মিডিয়ামৰতো ভাল আমাৰ ন বহুত ভাল আছে কিছুমান স্কুল
মান লৈকে কেতিয়াবা পঢ়ি আছে নহয়
উম
হেৰি কিতাপ পত্ৰবোৰ বেয়া পোৱা নাই বাৰু অসম বুক ডিপু হেত তাৰপৰা আনে কিতাপবোৰ ভালে পাইছো বাৰু বাকী পঢ়াটো আৰু ঘৰত নিজেও ল'ৰা ছোৱ পঢ়িব লাগিব ন
এইটো নিজৰৰ লগতো কথা অকল স্কুলৰ লগত কথা নাইতো চাবাচোন তুমি খুব ভাল স্কুল এখনত দি পেলাই অ খুব ভাল স স্কুল এখনত দি পেলাই বা খুব ভাল শিক্ষকসকল ধুনীয়াকে পঢ়ালে কৰিলে ঘৰত যদি আহি নপঢ়ি
উম
কোৱাচোন বাৰু এতিয়া কেনেকে প্ৰগ্ৰেছ হব সেই নিজৰ লগতো কথা বা চব লাগে আৰু
তাকে তাইক কওঁ। বোলো, তুমি স্কুলত পঢ়ালে বুলিয়েই তুমি ঘৰত আহি পেলাই গোটেইখিনি এবাৰ
চাব লাগিব অ ঘৰত আকৌ পুনৰাবৃত্তি কৰিব লাগিব সেইখিনি তেতিয়াহে তেতিয়া মানে কি মনত ৰৈছে যাই আৰু সেইটো কথা উম বে
এই কোনোবাই দিদিনাখন নিমিল লাগে হোমৱৰ্ক বু দিয়া যে
অ হোমত থাকে বহুত উম অ আমি পঢ়াৰ দিনত ইমান সময় নাই কিন্তু আজিকালি বহুত
দিয়ে আজিকালি বহুত দ পঢ়াৰ সময়তো কমি যায়গে কমি যায়গে তাই তাকে কৈ থাকে পঢ়াৰ সময়তটো কম হৈ যায় মা মই বোলো একো নহয় দিয়া তুমি এতিয়া পৰা কষ্ট কৰিলেহে আৰু ডাঙৰ হলেো আৰু পুহিব লাগিব
উম
গতিকে এতিয় পৰাই তুমি সেইটো মিলাই যাবলৈ যত্ন কৰিলে তুমি তেতিয়া পিছত কষ্ট নোপোৱা আৰু
উম আৰু এটা কথা অৱশ্যে হোমৱৰ্ক খিনি তাৰ প্ৰে্ট মানে প্ৰেক্টিকেলো হৈ থাকে। কিবা নিচিনা হৈ যায় ন সেই এটাও কথা বাৰু উ
আকৌ। আকৌ এই পাটৰ সভাত হেৰি কবলৈ দিয়ে নহয়। সেইদিখন সে কৈ আছে এই লগৰটোক। প্ৰথম দিনা মাতিলে সুষম আহাৰৰ বিষয়ে সেউজীয়া সাত শাক পাচলিৰ বিষয়ে এনেকে ক'ব লাগ সি সুষম আহাৰৰ বিষয়ে ক'লে আৰু তাৰপিছত হেনো শিক্ষক এজনে কলে তই এইটো এনেকে কলে নহব ন নম্বৰ কমাই পাবি। তাই আহে মোক আক। এক লাগিছিল তাই মানে শাক পাচলি সেউজীয়া শাক পাচলিৰ বিষয়ে মানে সেইটো বিষয়ৰ ওপৰত পঢ়ি গৈছিলে। আৰু অকমান দীঘল একেলে চাই আক কৈছে সি ইমানে খিনি কোতে ইমান খিনি কৈছে হেৰি কৰিছে কম হৈছে বুলি কৈছে নম্বৰ কম হব বুলি কৈছে মানে এই যে পাতৰ সভাতে এইটোতে কৰিছে সিহঁতক যে আজিকালি যে পৰীক্ষা বিলাক সতেজ যে ভাইে ভাই বুলি যে এটা পাত তেজে
আহ বুজিছো।
ষ্টেমত সিহঁক লৈ যাব বিচাৰিছে তেতিয়া মানে ভয়তটো নাথাকে। গমপালায়
নেওৰে লততে
অৰেল টাইপত মানে ডেইলি ৰাতিপুৱা প্ৰাতঃ সভাত কবই লাগিব
অ এতিয় পৰা প্ৰেক্টিচটো হৈ গৈছে
অ তেতিয়া সিহঁতে মানে কবলৈ খোকোজা নালাগে।
নালাগে নালাগে কিছুমান নাৰ্ভাচ হয় ন ভাইভাত বা কথা সুধিলে বা হেৰি কৰিলে জানাতো কেতিয়াবা গা ধুবলৈ
বৈ যায় উম এতিয়া তাই মোক কৈ থাকে মা এনেকে সেইদিনাখনো কিবা এটা বিষয়ৰ ওপৰত কৈ আছ মই বোলো তুমি নিজে তুমিতো সেইটো বিষয়ে পঢ়িয়ে আহিছা গোটেই পঢ়া খিনি মনত পেলাই পেলাই তুমি বহী পাত এটাত লিখা তুমি কি পঢ়ি আহিলা একেবাৰে প্ৰথম শ্ৰেণীৰ পৰা এ চছেভেনলৈ
উম
সেইটো হেৰিৰ ওপৰত তাৰিছ তুমি সেইটো গোটেইখিনি যিমান খিনি পঢ়িলা তাৰ ওপৰতে তুমি সেইখিনি যিখিনি তোমাৰ মনলৈ আহিছে সেইখিনিকে লিখা দেখি পেলাই সেইখিনি কলেই হ'ব আৰু তেনেকুৱাহে বস্তু যিটো তাৰ পাছত তেনেকে কলে হ'ব মই বোলও তেনেকে ক'বা দিয়া কলেগে
ভাল কৰিছে কিন্তু তেনেহলে ন। এতিয়াৰ পৰাই টো মানে হেৰি এটা কৰাই আছে অনুশীলনৰ নিচিনা ভাল হৈছে।
তাকে মানে চব ল'ৰা ছোৱালীয়ে কবলৈ ভয় কৰে যে এই বস্তুতটো ভয়তটো আঁতৰ কৰিব
আঁতৰ কৰিব লাগিব অ।
সেই চিষ্টেম টো বনাই আছে।
মানে ভাল হৈছে কিন্তু মোৰো বেয়া ভাবা মানে শুাৰ পাই এতিয়া ভাবিছো মানে কথাটো ভালে হৈছে।
উম এই প্ৰাতঃ প্ৰাতঃ সভাততো শিক শিক্ষক গোটেইখিনি থাকে
গোটেইখিনি থাকে আৰু ভাইভাত বা অৰেল চৰেজত টো এনেকেতো বহুত ন সুধি দিয়ে ইজনে এটা সুধিলে সিজনে এটা সুধিলে সেইটো আৰু স্মাৰ্টনেচটো যিটো সেইটো আহি যায় ন লৰা ছোৱালী
মানে আজি কৈ পেল অলপ হয়তো কাইলৈ কৈ ভয় ভাগিল পৰহিলে কৈ ভয় ভাগিল তেনেকে তেনেকে তেনেকে সিহঁতে তাৰ মানে সেই বস্তুটোলে অকণো ভয় বস্ত বস্তুতটো কোনো নাইকিয়া হৈ যাব
পাছত সিহঁতৰ কাৰণে এইটো সহজে পৰিব ন
গৰম তাকে
অ ভাতটো বনাব চাগে বনোৱা নাই নেকি
বনোৱা নাই
ময়ে অকমান দেৰিকে বনাই
অ কবা
অ কম দিয়া কম কম মই চাইছিলোহি আহি পেলাই ভিতৰত নায়ে দেখোন অ নাই এনে পাছফালে আকৌ কিবা কৰা নেকি
অ অ অ অ ঠিক আছে
ঠিক আছে দিয়া অ ৰাখা ৰাখা